হেল্ল'
অহ কি কৰছা
এইমাত্ৰ ভাত খাই উঠিলো
হয় নিকি অ কি দি খালা
আজি দালি বনাইছিল ভাজি আৰু চালত তুমি
এ মো সেনেকে খালোঁ মোৰো ঘৰত অলপ আজি ঘৰত চিকেন বনাইছিল মাংস বনাইছিল মাংস দি খালো
অহ
অ কি কি এতিয়া কি খুবা ওলৈছা নিকি
অহ এতিয়া হোবা ওলাইছো
অ
তুমি যেয়া কি কৰবা কি কৰি আছা
এ মই এনেই অলপ ৰাস্তাত দেখি এতিয়া ওলাই আহিছো মানে অ ভাত গীত অম মানে ভাতকেইটা খাই পিনে অলপ গৰমৰ কাৰণতে এনেই আমাৰ বাতৰ পিলে অলপ ওলাই আইছোঁ
অ গৰমটো চবতে
অ কালি আৰু দোকানৰ মাল আনব জাবা লাগব
অ অ অ দোকানত
বাৰু গাড়ীৰ প্লাছ্ গিটা আনি এইবিলাক আনবা যাব লাগব
অ দোকানখন মানে বস্তু বিলাক ফিলাপ কৰি আছা আৰু
অ এমুৰৰ পৰা বস্তু এইবিলাক ভৰাই আছো আৰ কালিও আনব জাবা লাগিব আৰু বস্তুবিলাক
অ অ
উম এনেকুৱাই অ হাবও ধৰিছে হেকাণে আজি ভালকে সোমাব লাগব কালি ভাবিছিলো দৌৰবা যাম বুলি হেল্ল' অ শুনি আছা
শুনি আছো মানে একদম কমকে চাউন্ড টো আহিছে
অ কিয় বা কালি ভাবিছিলো দৌৰব যাম বুলি চাও আৰু কি হয়
উম
শুনা পোৱা নাই যদি বেলেগ ৰুমত উঠি আহা শুনছা হেল্ল' অহ অহ শুনিছা
আছো আছো অলপ জোৰকে কবা
ক ক
অ
দেখক
কালি কালি পিছ বেলা যাবানে
কালি কলেজ এ চাও বাৰু কালি কি কৰো
তোমাৰ এক্সাম খতম হ'ল নেকি।
এক্সাম আমাৰ খতম হ'ল বাৰু, এতিয়া আৰু থাটড্ ছেমিষ্টাৰৰ এক্সাম চলিব আৰু এতিয়া নচলে চলিব লাহে লাহে চলিব থাৰ্ড ছেমিষ্টাৰৰ
অ', আমাৰো এই জুলাই মাহতো বন্ধয় আগষ্টত আমাৰ এক্সাম হব
অ', মই জোলতে এই সেয়াত যাম বুলি ভাবিছিলো ৰবা
উম
শ্বিলঙত এটা ৰাইড কৰিব যাম বুলি বাইক
অ', গাড়ী লৈ কিনে
আহ শ্বিলঙত যাম বুলি ভাবিছো মানে মোৰ মেইনল লাইেঞ্চ ম বনোৱা নাই এইবাৰ লাইচেঞ্চ খানো বনাই ল'ব লাগিব তাৰে পিছতহেমানে শ্বিলঙত যাব লাগিব
অ লাইচেন্ঞ্চটো হোৱাকৈ বনাই ল'বা সেইটো বেছি ইম্পৰ্টেণ্ট
নহয় মানে লাইচেন্ঞ্চৰ আৰ চিখন উলাই ল'ব লাগিব
উম, উম
আৰ চিখন ওলাই লোৱাৰ পিছত যাব পাৰি অ মানে তাতে মানে তামান চেকিং ব না
উম।
মেইন কাৰণ হৈছে এইটো সেইকাৰণে মানে মেইন কাৰণ মানে এইটো লাষ্ট কিমান থাকিলে আৰু কথা নাই দিয়কচোন
অ লাইচেঞ্চখন এতিয়া বনাবা আৰু গাড়ীতটো লৈ চাই এইবাৰ লাইচেন্ঞ্চ ম লাগিব কাৰণ কৰ'ৰবাত দূৰত যাব লাগিলে তুমি যেতিয়া নোৱাৰিবা চলাব
সটোৱে কৰিম কালি
হম
কালি মানে চাওঁ মই কালি যদি পইচাটো যোগাৰ হৈ যায় মই তেতিয়া কালি মই লাৰ্নাৰ কাৰ অনলাইন কৰি দিম আৰু ডাইৰেক্ট
অ',
সেইটো কৰিম এ মোৰ ইফালে লাৰ্নাৰখনলৈ পিনি যাব পাৰি নহয়
অলপ ল জোৰৰত ক'বাচোন
অ', লাৰানাৰ খান লৈ পিনে যাব পাৰি নহয় ফুৰিবলৈ ওলাইছে আহ সেইটো কৈছো মই নহয়, নহয় মানে মই ল মানে মই লানাৰ খ অনলাইন কৰি পিনে সখন লৈ পিনে যাব পাৰি ন মই সেইটো কথা কৈছো, মানে শ্বিলং ফুৰিবলৈ
অ',
অ', এনে তুমি মানে অ', মানে এনে তুমি মানে পঢ়ি শুনি পিনে কি কৰিম বুলি ভাবিছিলা ডাঙৰহৈ পিনে
মই
উম
ময়ো পঢ়ি শুনি এনেই
উম,
মানে, অহ, ধৰা অহ'। খাই শিক্ষক টিচাৰ হম বুলি ভাবিছোঁ আৰু
অহ', টিত্ছাৰ।
অহ', বা বেং-বেংকৰ বেহ, বেংকৰ লাইন পালে এনেকুৱা। যিটো সুবিধা পা আৰু।
অহ', তুমি তে' ভালহে মাথা মাৰিছা। তুমি আৰু যি ভাবিছা, ভালে ভাবিছা কিন্তু, দেই। মোৰো তোমাৰ কথাতটো শুনি পিনে মোৰো তোমাৰ কথাটো শুনি পিনে ভাল লাগিছে কিন্তু, দেই। শুঞ্চা? তুমিও বেয়া কথা ভবা নাই। সি-
আজিকালি মানে একো কাম নহ'লে নোৱাৰি চলিব। নিজৰ এটা উপাৰ্জনটো লাগেই। আৰু সেইটো কাম কৰি কিনে ভালে লাগে আৰু।
অইও, হয়।
এনেই, মোৰ ফালৰ পা, মই এনেই ভাল পাওঁ এইবিলাক কাম।
অ'।
ই, ইচ্ছা মানে ইয়াৰ ছাত্ৰ ছাত্ৰী মানে ষ্টুডেন্ট বিলাকক পঢ়াই কিনে মই বেছি ভাল পাওঁ আৰু।
তুমিটো তাতে মাথা মাৰিছা। ময়ো বাৰু ভালে পাইছোঁ, তুমি সেইটো মাথা মাৰাই। উম, শুনছা?
আৰু যদি সি, মান সেনেও সি সেটো আৰু যদি নেপা, তেতিয়া হ'লে আৰু বেংকত এপ্লাই কৰিম। সেনেকে, ইন্টাৰভিউ বিলাক দিব লাগিব। যদিও তেতিয়া নাপা, তেতিয়া আৰু উপায় নাই, বিজনেছত ধৰিব লাগিব।
হয়, হয়, তুমিটো বেংকৰ সেই কৰিব লাগিলে তুমি, ইকনমিক্সটো জানিব লাগিব।
উম।
ইকনমিক্স, আছে না তোমাৰ ইকনমিক্স? ইকনমিক্স আছে না তোমাৰ, ইকনমিক চাবজেক্টটো তোমাৰ আছে নে?
অ', আছে ইকনমিক্সটো।
অ', তুমি ইকনমিক্সটো বেছিকে জানিব লাগিব।
এতিয়া মই ভাবিছোঁ, বি এ যেতিয়া মই পঢ়িম, তেত তিয়া, ইকনমিক্সত মেজৰ ল'ম বুলি ভাবি আছোঁ।
অ', অ', ল'ব পাৰব বাৰু লয় যদি।
অ', ইকনমিক্সত মেজৰ ললে মানে, ইমান এটা চিন্তা নাই।
অ', অ', এ এইটো ইকনমিক্সটো আৰ বেংকৰ লাইনত গুচি যায় না।
অ', সেইটো কাৰণে, সেইটো ইমান প্ৰ'ব্লেম নাই।
তোৰ বেং, ডাইৰেক্ট বেংকৰ লাইন গুচি যায়।
উম, উম।
দিয়া আৰু সেইটো, তুমি কৰব পাৰা যদি, তোমাৰ ইচ্ছা আছে যদি।
উম, উম, উম।
উম, টো পুৰা পাৰা, কালি আৰু মো ৰাতিপুৱা সোনকালতে উঠিব লাগিব, চাওঁ বাৰু কি হয়, মানে বহুত টোপনিও লাগি আছে। চাওঁ বাৰু, কালি উঠিব পাওঁ নে নাই। দৌৰিব, দৌৰিব যোৱা কথা আছে, কিন্তু ভালকে এইকেইদিন শুবা পাৰা নাই। আজি চাগে অলপ ভালকে টোপনি যাব।
অ', এতিয়া টোপনি মাৰা আৰু।
উম, ইয়াৰে যদি কালি দৌৰবা যাওঁ, তে
মই টোপনিত এনে মানে গাড়ী আনাৰ সপোন দেখি আছিলোঁ, আপাই।
উম, এইকেদিন মই গাড়ী আনা সপোন দেখি আছিলোঁ, সেইকাৰণে মোৰ টোপনি যোৱা নাছিল। শুনছা? আজি চাগে অলপ ভালকে টোপনিতো যাব, উম সেইটো, গাড়ীখন এনে বাহিৰতে থৈ দিছোঁ। ঘৰত থ'লি আৰু ভালকে মোৰ টোপনি গেলা হয়।
বাহিৰত মানে ক'ত?
এ আমাৰ এই বাৰাণ্ডাত।
হম
বাৰাণ্ডাত থৈ দিছোঁ।
হয়, একোতো হোৱানাই, কোনো এনেতো একো চুৰি-তুৰিটো নহয়?
এহ, নাই, নাই, নাই, গাড়ী চুৰি আৰু কোনে কৰিব, গাড়ী চুলি আৰ আজি-কালি তেনেক হয়।
অ', তোমালোকৰ যদি একদম হাইৱে টাইপ ৰাস্তাৰ ওচৰত ঘৰ, তেতিয়া অলপ দিগদাৰ মানে হ'ব পাৰে।
এতিয়া আমাৰ গাঁৱতে আৰু বেলেগ এইবিলাক ইমান দামী চোৰ নাই। মানে আমাৰ গাঁৱতে চোৰবিলাকে কিবা সৰু-সৰু বস্তু চোৰ কৰে। কিবা মদ-চদ খাব নাপালে, এই মানে তা তাৰমানে এলক'হল-চেলক'হল খাব নাপালে সৰু-সৰু বস্তু চুৰ কৰে, ইমান ডাঙৰ বস্তু আৰ কেনেকে চুৰ কৰিব? অসম্ভৱ কথা না ইয়াতে। এইবিলাক নকৰে আমাৰ ইয়াতে। সৰু-সৰু বস্তু চুৰ কৰিব লাগে। ইমান গাড়ী-চাৰী যিবিলাক মোৰো হামি ধ'চছি, মোৰ টোপনি ধ'চচি আৰ এনে কোৱা নাই, সঁচা কৈছো, মোৰো আৰু টোপনি খ
উম উম, গম পাইছোঁ। মোৰো টোপনি ধৰিছে, মই বিচনাতে আছোঁ। মাহঁতে চবে শুলে আৰু, আৰু বাইও শুলে।
অ', হয়, হয়, মোৰ অলপ মা -থাটো আজি বিষাইছে, মোৰ ভিক্সটোও ঘৰত ক'ত বা থাকিলে, মই ঘৰত বিচেৰিব লাগব ৰ'বা। উম, সেইদিনা এটা মই ভিক্স আনিছিলো, মাথাত দিয়া।
অ'।
এইটো হাৰাইছি মানে, ঘৰতে আছে। ক'ত বা ঘৰত আছে এতিয়া, মই ঘৰো ঘৰত যাই ফালে বিচাৰিম। লাগব', মানে মাথাটো অলপ, অলপ বিষাইছে। অ', বিচাৰিব লাগব মানে মই।
উম, বিচাৰিলে পাবা।
উম, বিচাৰিব লাগব। ক'তবা থাকিল, মই মোৰ চাঙতে থৈ দিছিলো। সদ্যহতে এতিয়া ক'তবা থাকিল! বিচাৰিব লাগিব।
অহ, বিচাৰা, পাবা নিশ্চয়।
হয়, হয়। বিচাৰিম। উম, ঘৰতে আছে আৰু কোনে ইয়াতে আছে আৰু। ঘৰত থাকলে, এইটো সৰু বস্তু নহ', ডাঙৰ বস্তু নহয়। তৎক্ষণাত ক'ত হেৰাই যায়, গমেই নাপায়।
কৰ'বাত অহ, কৰ'বাত চেপা চাইডত আছে গম পোৱা নাই সৰু যে
হয়, হয়।
তৎক্ষণাত গমেই নাপাওঁ, ক'ত কি থাকে বস্তুবিলাক।
হেল্ল'।
অ', হেল্ল' শুনি আছে?
অ আছো
অঁ দিয়ক দিয়ক কওক কওক
অ আহ পিছে এনেই উম গাড়ী দুখন মন্দিৰত লৈ যাব লাগিব তোমাৰ
অ নিমে নিম এদিন নিম বাৰু মই নিম
মঠ মন্দিৰত পূজা চূকা পূজা চূজাটো কৰিব লাগিব নতুন গাড়ী হয়নে নহয়
হয় হয় লৈ যাম বৰু
নতুন গাড়ী পূজা পাতল কৰিবা ধুনীয়াকে
মন্দিৰত লৈ যাম বাৰু জিদিনাখন চাফ চুফ কৰি পিনে ৰাখিব লাগিব আৰু ভালকে চলাব লাগিব ভালকে
উম
ভালকে চলাব লাগিব আৰু সেনকে
উম উম উম সেইতো
মনজি কৰিব লাগিব এইবিলাক আৰু নানান ধৰণৰ হেৰি আৰু বুজিছুন পাইছে হয় নে
এই সেইয়ে আৰু যে ভালকে যত্ন কৰি ৰাখিবা।
উম, যত্ন কৰি ৰাখিব লাগিব আৰু মোৰ দোকানো চলাব লাগিব আৰু। দোকানো চলাব লাগিব, দোকানত আৰু মোৰ এইপিনে এইফালে কাষ্টমাৰো লাগিব মানে মানুহ লাগিব থাকাকে দোকানত, কাৰণ এটা মানুহ, কাৰণ মই এটা মানুহ, কাৰণ মই এতিয়া পঢ়িও আছো, এইফালে মই দোকা মানে‌ দুখান দোকানৰ সেইও কৰি আছো। মানে বিজনেচ আৰু মোৰ এইটো মানে বিজনেচ দুটাই ষ্টাৰ্টো দিছো। সেই আৰু মানে এতিয়া মোক এই চলি চাই আছো ৰবা। ভাল চলি, মানে চলি পাওঁ পালেও মা মানে আৰ চবৰ লগতে সেই নিমিলে আৰু অলপমান জানা চলি হলে ভাল।
উম, উম, জানাবিলাক নিলে ভাল।
অ, কম জানাবিলাক সিমান ভাল ন
এতিয়া বেছি নাজানাবিলাক নিলে মানে খেলি-মেলি হয় না।
অ, হয় হয় খেলি-মেলি হয়, সেইকাৰণে মানে অলপ জানাবিলাক লাগে কম জানা নিলে সিমান মানে বস্তুবিলাক ভাল নহয় মানে। বুজিছুন পাইছা এ কি কৈছো মই ন?
অ, অ।
উম সেইটোয়ে, এতিয়া মানুহ চাই আছো বাৰু মই। তোমাৰ লগৰ সিপিনে আছেনে? তোমাৰ লগৰ সিপিনে, ভাল জানা ছলি।
কি?
তোমালোকৰ সেইপিনে ভাল জানা চলি আছেনে?
কি কি?
তোমালোকৰ সেইপিনে ভাল জানা চলি আছেনে বাৰু?
মইতো তেনেকে